হেল্লৌ' হেল্ল' শ শুনি শুনিছা নাই
অ হয় শুনি আছোঁ
কি কৰি আছা
মই এয়া বৰ্তমান বহি আছো ৰুমতে
অ
আজি কাম অলপ কৰিলো দিনত
অ কি কৰিলে
এইবিলাক কাপোৰ কাপোৰ কানি অলপ ধুলোঁ তাৰ পৰাৰা বাচন বৰ্তন অলপ ধুলোঁ ভাত পানী বনালো
হয় হয়
সেইবিলাকেই আৰু
ৰাতিপুৱা ব্যায়াম কৰিলে নাইপ
ৰাতিপুৱা ব্যায়াম কৰিলো োগা অলপ কৰিলো য়োগা কৰিলো
আকৌ দৌৰিবলৈ গ'ল
দৌৰিবলৈ যোৱা নাই ব এইকেইদিন
অ বতৰ বেয়া যে সেইকাৰণে নেকি
হয় হয়
আমাৰ ইয়াতো মানে বতৰটো ইমান বেয়া বৰষুণে দি আছে এনি টাইম
বতৰ একচুৱেলি তোমাৰ বাৰিষা বতৰ যে সেইকাৰণে মানে মানুহবিলাকৰ খেতি পথাৰৰ কাৰণে অলপ পানীৰ প্ৰয়োজন হয়
হয় হয়
সেইকাৰণে মানে খেতিয়কৰ কাৰণে মানে পানীটো অলপ লাগে মানে এনেকুৱা বতৰত
হয়
গ গতিকে বৰষুণটো দিলাত ইমান বেয়া পোৱা নাই বাৰু ভালেই পাইছোঁ
হয় হয় হয় হয়
কৃষকৰ যাতে লাভ হয়
হয় কৃষকৰ বহুত লাভ হৈছে বৰষুণৰ ফলত
হয় হয় তেওঁলোকে ভালকৈ খতি কৰিব পাৰিছে বৰষুণৰ কাৰণে
হয় হয়
নহ'লে সিহঁতৰ বহুত কষ্ট হয় মানে পানীৰ কাৰণে
বুজিছো বুজিছো আজি আপোনালোকৰ অফিচ বন্ধ নেকি
অ আমাৰ অফিচ বন্ধ কাৰণ আজি তোমাৰকে তাৰতে পৰিছে
হয় হয় আমাৰো দ্বিতীয় শনিবাৰ কাৰণে বন্ধ আছে আজি
হয় হয় বাকী এতিয়া বন্ধ দিনটোত আপুনি কি কি কৰিলে আজি
আজিতো মই শুই উঠি কিিনি অলপ অমান ব্যায়াম কৰিলোঁ ব্যায়াম কৰাৰ পিছত অলপ চাহ খালো চাহ খাই গা ধলোগে গা ধোৱাৰ পিছত ভাত বনালো ভাত বনোৱাৰ পিছত ভাত পানী খাই এয়া চিৰিয়াখানা যাম বুলি ভাবি আছো আজি বহুত দিন চিৰিয়াখানালৈ যোৱা নাই মানে
অঁ আচ্ছা বহুত ভাল কথা দেই চিৰিয়াখানা চাব লাগে মানুহে
হয় হয়
বহুতো জীৱ জন্তু দেখা পোৱা যায়
হয় তাৰপিছত আকৌ শংকৰদেৱ কলাক্ষেত্ৰ তাতো যাম বুলি ভাবি আছোঁ
হয় হয়
মানে বতৰটো মানে ৰাতিপুৱা সময়ত মানে অলপমান বৰষুণ দিছিলে এতিয়া মানে বৰষুণতটো এৰিছে লাহে লাহে
অ হয়
অলপ পিছত ৰ'দ দিব নেকি এনেকুৱা লাগি আছে বাৰু
ৰ'দটো আজি ৰ'দটো আজি কম পৰিমাণে দিব নেকি
অ কমেই দিব দাৱৰ দা দাৱৰো থাকিব আকাশত কিন্তু মানে ৰ'দো অলপ চলপ দিব আৰু
যিহেতু আকাশত ডাৱৰ দেখা পোৱা গৈছে
হয় হয়
মানে যোন মানে সূৰ্যটো অলপ ডাৱৰে ঢাকি ঢাকি দিছেতো
হয়
ৰ'দটো অলপ কম পৰিছে
হয়
একচুৱেলি মানে বেছি ৰ'দ দিলো ভাল নালাগে মানে গৰম হয়তো
হয় হয়
মানুহ ইমান গৰমত থাকিব নোৱাৰে যে বতাহো অলপ অলপ লাগে আৰু ৰ'দটো অলপ লাগে বাৰু ইমান বেছি নহয় বৰ বেছি মানে ৰ টো দিলে মানে মানুহ সহ্য কৰিব নোৱাৰে মানে গৰমত
হয় হয়
সেই তেনেকুৱাই কথা মানে
হয় আপুনি জুবিন গাৰ্গক চিনি পায় নাই
জুবিন গাৰ্গক মই জন্মৰ পৰাই চিনি পাও তেখেতক
জন্মৰ পৰাই চিনি পায় নেকি
অ হয় তেওঁ যে অসমৰ এজন ভাল ছিংগাৰ বুলি
উম অ তেওঁ ছিংগ এজন ভাল গায়ক আছিলে অসমৰ কিন্তু এতিয়া মানে তেখেতৰ মৃত্যু হৈছে ন
হয় হয় তেখেতৰ মৃত্যুৰ খবৰটো পাও বহুত বেয়া লাগিছে
অ সমগ্ৰ অসমবাসীয়ে কান্দিছে তেওঁৰ মৃত্যুৰ খবৰ শুনি
হয় হয় যাৰ গান শুনি সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ তেওঁকনো কেনেকৈ পাহৰোঁ গতিকে তেওঁ গান শুনিলেই মনত পৰি যায় তেওঁলৈ
হয় হয়
পাহৰিব নোৱাৰো যাতে তেওঁ এতিয়া বৰ্তমান য'তে আছে আৰু আমৰ
হয় হয় হয় হয় ঠিক কথা কৈছে আপুনি
তেখেতৰ নিচিনা এজন ভাল শিল্পী হয়তো আৰু অসমত দ্বিতীয়বাৰ নোলাব চাগে দেই
হয় হয় বুজিছো
আপোনাৰ কেনেকুৱা লাগে জুবিন গাৰ্গক অকণমান ক'ব নেকি তেখেতৰ বিষয়ে
মইতো জুবিনৰ গান সৰুৰ পৰাই শুনিছো
হয়
ভালে লাগে মানুহজনক গান বিলাক শুনি
আপুনি তেখেতৰ ওচৰত লগ পাইছে নে
ওচৰতো লগ পোৱা নাই কিন্তু তেওঁৰ ফাংচন মই বহুতবাৰ চাব গৈছো মানে
হ হা
একেবাৰে কাষৰ পৰা লগ পোৱা নাই লগ পাবলে মন আছিলে বহুত
হয় হয় যিহেতু জুবিন গাৰ্গ মানে তোমাৰ তেওঁ গানত যিটো মানে মাত মানে শব্দ সুৰ সেইটো সেইটো আপোনাৰ যেতিয়া ফাংচনত আপুনি চাই সেই সুৰটো কেনেকুৱা পায় আপুনি মানে ষ্টুডি ষ্টুডিঅ'ত গোৱা আৰু ওচৰত গোৱা একেই পায়নে নাই অলপ ডিফাৰেঞ্চ আছে
নাই নাই নাই জুবিন গাৰ্গৰ মানে মাতটো আপোনাৰ গানত আপুনি যেনেকে শুনে নহয় ফো‌ মোবাইলত
হয়
যিটো মাত ওলাই মানে আপুনি জুবিন গাৰ্গৰ অনুষ্ঠান চালেও মানে একেটা মাতেই পাব কোনো পাৰ্থক্য নাপাব মানে মাতৰ ঠাইত
তেওঁ এটাহ কণ্ঠত যাদু আছে ভাল ন
হয় হয়
তাৰ মানে তেওঁ মাত শুনিলেই গোটেই মানে অসমৰ মানুহ ওলাই আহে।
হয় তেওঁ অসমতে বিখ্যাত নহয়টো গোটেই সমগ্ৰ পৃথিৱীতে বিখ্যাত আছিলে তেওঁ
তেখেতৰ গান আপুনি তেওঁলোক মানে আজিলে মানে অসমত শুনিছোঁ তেওঁৰ গান আজিলৈকে চল্লিছ হাজাৰ ক্ৰছ কৰিছে
হয়
গতিকে আপুনি তেওঁৰ কিমান গান শুনিলে জনাব নেকি
মইতো তেওঁৰ বহুত গান শুনিছো কিন্তু এতিয়া মই কেনেকে ক'ম আপোনাক। কিমান শুনিছো জীৱনত মইতো বহুত কমেই শুনিছো। চল্লিশ হেজাৰ গান ধেমালি নহয়তো চল্লিশ হেজাৰ গান।
জুবিন গাৰ্গেতো বহুতো গান গালে বাগানীয়া এইটো কি বাগানীয়া গান গালে।
বহুতো ভাষাত গান গাই বাৰু
নেপালী গান মিচিং গান আৰু হিন্দী গীত আৰু ভ ভক্তি গীত তেখেতো বহুত গান শুনিছা আপোনাৰ তেখেতৰ কোনবোৰ গান ভাল লাগে ক'ব নেকি
মোৰতো বেছিভাগ অসমীয়া গানটোৱে অসমীয়া গান বিলাকে ভাল লাগে।
অসমীয়া গানবোৰ ভাল লাগে ন। আপোনাৰ জুবিন গাৰ্গৰ ভালপোৱা এটি গীতৰ নাম ক'ব নেকি। কোনটো গান আপোনাৰ ভাল লাগে।
ভাল পোৱা গান মায়াবিনী ৰাতিৰ বুকুত বুলি এটা আছে সেইটো গান মোৰ বেছি ভাল লাগে।
আপোনাৰ ফ্ৰেভাৰেট গান ন
হয় হয় মই ৰাতি ভাত বনাওতে সেইটো গানে লগাই লওঁ
উম হয়
আজি আপুনি কিহে দি ভাত খালে ৰাতিপুৱা
আজি মই কঠালগুটি‌ আছিল। কঁঠাল গুটি, কঁঠাল গুটি, দালি তোমাৰ কুকাৰত বইল কৰিলোঁ।
হয় হয়।
তাৰপাছত, ভেন্দি -আলু ভাজি কৰিলোঁ এক্সট্ৰাকে।
হয়।
তাৰপা লগত খাৰলি আছিলে, পানীটেঙা।
খাৰলি বস্তুটো কি?
খাৰলি, খাৰলি মানে বস্তুটো হৈছে এটা সৰিয়হৰ পৰা বনাই বস্তু।
হয়।
সৰিয়হ আৰু তোমাৰ টেঙা জাতীয় বস্তু এটা দি মানে সেই বস্তুটো বনাই মানে। পি পিচি লৈ
আপুনি জানে নাই, বনাব সেইটো?
বস্তুটো ম আজিলৈকে বনোৱা নাই মানে ঘ ঘৰত মা দেউতাই বনোৱাই খাইছো আৰু।
হয়।
আপুনি খাই পাইছে নাই?
মই সেইটো বস্তু আজিহে শুনিছো নাম।
হয়।
খোৱাটোতো দূৰৰে কথা।
অঁ হয় হ হয়। সেইটো বস্তু আচলতে পোৱা নাযায়, কেতিয়াবা মানে ব কেতিয়াবা মানে বেপাৰী বোৱে আনে এনেকে দচ টকাকে বিকে।
হয়। কঁঠাল গুটি ক'ত পালে আপোনালোকৰ ঘৰত গছত লাগিছে নে? আপুনি বজাৰৰ পৰা কিনি আনিছে কঁঠাল গুটি?
কঁঠলটো আচলতে আমাৰ ঘৰতে আছিলে।
আপোনাৰ ঘৰতে আছিলে ন!
হয় তাৰপা কঁঠাল এক মানে কঁঠাল পকিছিলে গছত। কঠা কঁঠাল খালোঁ তাৰ পৰা তাৰ যিটো গুটি
হয়।
সেইটো মানে এক্সট্ৰাকে ৰাখি থোৱা আছিলে ভাবিলোঁ ৰুমত মানে গ'লে কঠালৰ গুটিটো লৈ যাম। তাত খাব পৰা হ'ব বুলি মানে গুটিটো লৈ আহিছিলো। ঘৰৰ পৰা।
হয় হয় হয়।
মই আজি বহুত দিনৰ মূৰত, গুটিটো মানে থৈ দিছিলোঁ পাহৰি গৈছিলোঁ। মানে দালিৰ লগত আজি বনাই খালো আৰু ভাল লাগিল।
হয়, কঠাল গুটি বহুত ভাল আছে কঠাল গুটি আচলতে আপোনাৰ ঔষধি গুণযুক্ত। আপুনি জানেনে সেইটো কথা?
কঁঠাল গুটি
হয়।
কঁঠাল গুটিৰ ঔষধি গুণ কি কি আছে, মই নাজানিম। আপুনি ক'ব নেকি?
মানে কঁঠাল গুটি খালে আপুনি আপোনাৰ স্কিনৰ যিবিলাক প্ৰব্লেম অঁ আপোনাৰ ছালৰ যিবিলাক বেমাৰ থাকে
হঁ।
সেইবিলাক মানে নাইকিয়া কৰে
কথা গুতিৰ পৰা ন
হয় আকৌ আপোনাক ঘামুচি নাইকিয়া কৰে কঁঠাল গুটিয়ে
অঁ
কঁঠাল গুটি খালে শক্তি পায়
হয় হয়
আপুনি বেছিকে দৌৰিব পাৰিব
হয় হয়
হয় মানে বহুতো উপকাৰী গুণ আছে ন কঁঠাল গুটি
অঁ হয় হয় আপোনাৰ পৰা আজি বহুত কথা শিকিলোঁ বাৰু ভাল লাগিল
হয়
এই ইমানখিনি যে আপুনি মানে কঠল গুটিৰ ঔষধি গুণ ক'লে ভাল লাগিল বাৰু
হয়
আৰু আপুনি কিবা জানে নেকি কিবা ঔষধি গুণ কি কি বস্তুৰ পৰা মানুহয় মানে উ ভাল হয় কিবা ঔষধি গুণ আৰু জানে নেকি কিছুমান বেমাৰৰ হুব নেকি
আপোনাৰ আজি ৰাতি কিয় দে খাব ভাত
আজি ৰাতি তাকে কলডিল বনাম বুলি ভাবিছো পাৰ মাংস লগ
কলডিল বনাব ন পাৰ মাংসৰ লগত এতিয়া সেইটো ঔষধি গুণ জানে নাই আপুনি
সেইটো ঔষধিক গুন অলপ অলপ জানো বাৰু
হয় মানে পাৰ মাংস কি কৰে মানে
পাৰ মাংস আৰু কলডিল খালে অলপ জোৰ হয় শক্তি হয় গাত
নহয় নহয় নহয় আপোনাৰ মানে যদি ল' প্ৰেছাৰ থাকে
হয়
বেমাৰ মানে যদি ল' প্ৰেচাৰ থাকে নহয় তেতিয়া মানে পাৰ মাংস আৰু কলদিল খালে মানে আপোনাৰ মানে ল' প্ৰেচাৰটো বেলেঞ্চ হৈ থাকে মানে নৰ্মেল হৈ থাকে মানে নিয়ন্ত্ৰণত থাকে আৰু
হ হা
ত' বেছি হাই প্ৰেছাৰ থকা মানুহে কলডিল আৰু পাৰ মাংস খাব নালাগে মোৰ মতে দেই
হয়
কিন্তু ল' প্ৰেচাৰ যাৰ আছে
হয়
সি কলডিল আৰু পাৰ মাংস খোৱাাতটো অতিকে দৰকাৰী মানে
অ হয় হয়
ৰ ওচৰত যায় ডাক্তৰে আপোনাক সেই বুলিয়েই ক'ব
হয় হয়
বুজি পাইছে
হয় বাৰু আপুনি ঠিকেই কৈছে